হেল্ল' অ ভালনে তোমাৰ? ভাল, কিমান ভাল? মোৰো ভাল বহুত ভাল।
বহুত ভাল নেকি?
বহুতে ভাল মানে আজি, অ বহুতে ভাল আজি। মানে কি হ'ল, আজি মানে আমাৰ আজি ভাল খবৰ তেনেকে শুনা আামাৰ মানে স্কুলৰ বাইদেউ এজনীৰ ৰিটায় হব।
অ অ।
তাকে বাইদেউৰ সম্বৰ্দ্ধনা অনুষ্ঠান আছে আজি।
অঁ যা
অকমান আজি গোটেই, অ যাম মানে যাম আৰু ওলাইছোঁ। আৰু গোটেই গাড়ী গাৰ্ডিয়ন কেইজনী আহিব। তাৰপিছত আৰু আমাৰ বাহিৰৰ আকৌ তেনেকে কেইখনমান বিদ্যালয়ৰ শিক্ষকক নিমন্ত্ৰণ কৰা হৈছে। মানে হেৰি হব মই এবাৰ গৈ আহিলোগে। মই ঘৰত কাম এটা কাৰণে আহিছোঁ। হেৰি হৈ আছে, হুলস্থুল হৈ আছে তাত। তাকে বস্তু এটা নিবলৈ আহিলোঁ। আহি পেলাই বুলি তোমাৰ লগত ফোন এটা কৰোঁ। হব হব। খোৱা বোৱাও হ'ব তাত আমাৰ হাইস্কুল আৰু আোমাৰ কেইবাখনো স্কুলৰ শিক্ষক মাতিছে, সেই কিটাত সম্বৰ্দ্ধনা কৰিব। সেই তাকে মানে এই তাতে ব্যস্ত আজি। অ ভাল লাগে। ভাল লাগে, ভালো লাগে দুখো লাগে। যিমানেই নহওঁক অ বাইদেউজনীৰ লগত এতিয়া প্ৰায় লগ পাই থাকো ন। এতিয়া গলেগে বেয়া লাগিব আৰু। মানে সেইটো মুহূৰ্ত সঁচাকে মানে এজনী ছোৱালী বিয়া দিয়া নিচিনা লাগে আৰু। হয়নে বাৰু, উম বহুত মানে বেয়া লাগে দুখ লাগে সঁচাকে। উম, তাকে মানে এতিয়া বাইদেউয়ে এতিয়া হাঁহি কৰি আছে যদিও সময় আহিব যেতিয়াঁ ভাষন খিনি দিব তেতিয়াহে গম পাব। তাকে সেই আমি চবে ফুৰ্তি অ লাষ্টৰ সময়খিন বেছি বেয়া লাগে আৰু।
অঁ- হ'য়।
তাকে বজাৰ অকণ কমিলে আকৌ আমি চাৰি গৰাকীমান গৈ পেলাই ৰাতিপুৱাঁ আকৌ আমি আজি মঙ্গলবাৰ যে আমাৰ থেকেৰা বজাৰ হয়। তাৰ পৰা আকৌ বজাৰ অকন অ কালি পাহৰিলে দুটামান বজাৰ। তাকে আমি গৈ পেলাই আকৌ তাৰপৰা সেই বজাৰ কেইটা কৰিলোঁ। কৰি মেলি লৈ আনি নি মই ঘৰত সোমাইছোঁ সিহঁতক সেইফালে বজাৰ কেইটা দি পঠাই দিছোঁ। দি পেলাই এতিয়া মই অলপ কিবা এটা মানে মছলা অকণ
মঙ্গল বাৰে যে।
হয় নেকি, অ অ, অ হয় ন ডাঙৰকে হয় নে?
ডাঙৰ কে হয়। ইয়াত ভুৰবন্ধা বজাৰ হয় তাৰপৰা আৰু আমাৰ আমাৰ এই মা ঘৰৰ পিনেও হ'য় মানে ওচৰতে কপাহেৰা বজাৰ বুলি কয়। অ ডাঙৰকে বহুত ডাঙৰ হয়। মাইকী মানুহে বেছি আৰু বজাৰখনত মানে।
মই মছলাখিনি অকণ মাৰি নিম মিস্যিতে ইয়াতে। কৰি নি পেলাই মানে হেৰি যাম আৰু। ওচৰতে স্কুল ওচৰতে।
অ সেইকাৰণে মানে উম।
সেই তাকে মানে চবেই মানে ওচৰ চুবুৰীয়া মাতা নাই। ওচৰ চুবুৰীয়া মাতা নাই। আমাৰ মানে আমি গাৰ্জিয়েন খিনি আৰু তাৰপিছত আৰু মানে গাঁৱৰ যি দুই এজন মুখিয়াল মাতিছে আৰু। সতি পিনে স্কুলৰ দুই তিনিখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলক মাতিছে।
আহিছে মানে দুই এগৰাকী আহিছে বাৰু আহিছে এতিয়া হেৰি কৰি আছে সেই তাকেই। ব্যস্ত হৈ আছোঁ আজি তাতে ৰাতিপুৱাৰ পৰা ব্যস্ত অ ৰাতিপুৱাৰ ফটাফট উঠি আৰু ভাততে আলু দিলো তাৰপিছতে তোমাৰ কি‌বুলি কয় বেঙেনা পুৰি দিলোঁ।
উম।
তেনেকে ভাত খালি ভাত খুৱাই থৈ আৰু ফুটিলো আৰু বজাৰলৈ। সেই বজাৰ খিনি কৈ এতিয়া আহিছোঁ চাহ অকন খাম খাই পেলাই মছলা খিনি পিচিম। আহিপেলাই বৰষুণ পৰিছিলে ৰাতিপুৱা তথাপিতো তেতিয়া কাম থাকিলে মানে কি বৰষুণ চৰ- শুনাওঁ ইমান গুৰুত্ব দিবলৈ নাই আও বা কাম বন নহ'লে অঁ। কাম বন নহ'লে বৰষুণ পৰিইছো বুলি বহি থাকো হয়ঁ। কাম থাকিলে বৰষুণ চৰষু- শূন ইমান ধান্ডা নহয় তিতিয়ে কৰি থাকিম উপায় নাই সেইটোৱে কথা। সেইকাৰণে মানে সেইটোৱেই।
ছোৱালি স্কুল গ'ল আৰু। অঁ তেতিয়াহ'লে আজি আপোনালোক দুজনহে ন। খান ভাত পানী তাতে হ'ব ছোৱালীও আহি তাতে যাব পাৰিব খাবলো। অঁ স্কুলত আছে খা-
তাইক থৈ পেলাই মই আহিছোঁ ৰাতিপুৱাই তাইক পঠিয়াই দিলোঁ।
অঁ চাগাত উমঁ অঁ অঁ।
আজি তাতে হ'ব গোটেই ল'ৰা ছোৱালী খিনিও হ'ব। আছলতে হেৰি কৰিব কিছুমান আমাৰ বাইদেউৰ- অঁ বাইদেউ অলপ- হয় স্কুলৰ পৰাও খৰচ কৰিছে বাইদেউও খৰচ কৰিছে আমাৰ তেনে খৰচ কৰিবলগীয়া একো নাই বাও। এইটো হেৰি কৰিছে কৰি মেলি তেনেকে হ'ব আৰু কিবা এটা ফূৰ্তি এটাও লাগিব। সিয়ে নহল এইটো বাৰু এইটো অৱশ্যে ফূৰ্তি বুলি কথা নাই এইটো অনুষ্ঠানতটো চব স্কুলতে হয়ে বাও।
হয়ে অঁ এইটোতো হঁয় আৰু ত উমঁ আকৌ আমিও আগতে সৰুতে আমাকো- পাবিয়ে নহয় ছেভেনৰ পৰা এইটত গ'লে। তেতিয়া বিদায় লোৱা বুলি কও আমি অঁ বিদায় মিটিং দিয়ে ভাল লাগি থাকে। সেই কিন্তু মনতো দেই সেদিনা-
লাগে অঁ।
হব দিয়া তাৰ পৰা হেৰি কি বনাব আজি তাতে মছলা পিচিছে যে।
মচলা পিছো মানে হেৰি আনিছে। তাৰিছতে এই বাইদেউহঁতে মানে কি ছাগলী মাংস আনিছে-
অঁ অঁ!
চাৰি কেজি বেছি আনা নাই চাৰি কেজি আনিছে ব্ৰইলাৰটো অকন সৰহকে আনিছে। ব্ৰইলাৰ জানো কিমান আছে সেইটো মইটো নাজানো এই ছাগলী মাংসটো আমি মানে এতিয়া ৰাগ- কালি আনিলে বেয়া হ'ব ন।
অঁ অঁ!
কেনে এই ৰাতিপুৱা সোনকালে গৈ সেইটো বস্তু আনলোগে।
অঁ অঁ অঁ -
আনিলো আনি পেলাই ব্ৰইলাৰ টো বেলেগ এঘত আনি ব্ৰইলাৰ টো বেলেগ এঘত বনাব। তাৰপিছত এইটো মাংসটো বেলেগ এ ঘৰত বনাব বনাই পেলাই হেৰি- বাকিখিনি স্কুলতে বনাব আৰু মানে চু- চৌকা আমাৰ দুটা সৰু সৰু তাকো অসুবিধাও হয় বনাবলে। তাকে তেনেকে মকামিলাকে কিবা এটা কৰিব লাগিব আৰু কাম বন বিলাক ভগাই কৰি লৈছোঁ আও- সেই আৰু তাকে মানে এই পদুনা কেইটামান আছিলে-
অঁ-
ঘৰত, তাকে পুদুনা জোপা ছিগিলো। চিগি চিগি তাকে, বাচিও আছো লাহে লাহে, পদিনা আকৌ নীলা নিচিনা পোক এটা থাকে নহয়, দেখ- খানে বাৰু, উমঁ, এইটো একে মাৰাত্মক পোক। উমঁ, একেই ধৰিব নোৱাৰি, তাকে বহি বহি - পদিনাকেইটা বাচিছো, বাচি পেলাই হেৰি, এতিয়াতো আমটো নাইে আম- পকিলেই। তেতেলিকে দিম, উম, তেতেলিকে দিম, উম। তেতেলিটো ভাল লাগে দিম, দি পেলাই হেৰি কৰিম, তাকে অকণ হেৰি কি বুলি কয় পদুনা খিনি ইয়াতে মাৰি লৈ যাম আৰু।
অ'।
মাৰলৈ যাম।
ভালেই দিয়ক, তেনেকে ওচৰতে। চৰাই মাত শুনিছো, শুনিছো, আপোনালোকৰ তাত চৰাই, বান্দৰ বহুত।
এই আমাৰ ঢেৰ আছে, অ', আমাৰ চৰাই মানে উম, এ, বহুত চব। চব আছে, চৰাই মানে কি প্ৰতি ঘৰে ঘৰে বুলি ক'লেও মিছা নহয়। মানে আজি, এইটো হেৰি অ', শালিকা চৰাই, নে এইটো কুকুৰা চৰাই আমি পুহিছো যে। কুকুৰা চৰাই, মানে কি হয় আজিকালি আগতে কণী তোমাৰ চল্লিশ টকা শালি, বুজিছা, আজিকালি কণী প পঞ্চাছ, টকা তলত নিদিয়ে।
অ', নিদিয়ে, এই লোকেলটো যে ষাঠি টকা।
ষাঠি টকা, সত্তোৰ টকা। আমি এই ওচৰ চুবুৰীয়া আমি গোটেই কেইঘৰে কাৰোবাক তিনিজনী, কাৰোবাৰ দুজনী, কাৰোবাৰ এজনী, তেনেকে চবৰে ঘৰে ঘৰে দুজ জনী, এজনী আছে আছেই চাগে আৰু কবলৈ গ'লে, অইন নহলেও মানে, অ', কণী কেইটাকে থাকে, ল'ৰা-ছোৱালী কো লাগে হয়নে নহয় বাৰু? আৰু মানে, ফাৰ্মৰ কণীটো ভাল খাই ল'ৰা-ছোৱালীয়ে। খালেও মানে টেষ্ট নাপায় ন'। আৰু সেইটোৰ পৰা একো নাপাই দিয়াচোন বাৰু, উম, ব্ৰইলাৰটোৰ পৰা যেনেকে একো নাপায়, সেই মুৰ্গী সেই, ব্ৰইলাৰ কণীটোৰ পৰা একো নাপাই, হয়নে নহয় বাৰু? সেইকাৰণে আমাৰ মানে, এইখিনিত অ' পূহিলৈ ওলাই থাকে আৰু ডেইলি, দুটা, এটাকে, বাৰীতে থাকে। সেইয়াই, উম।
ন', এই চবে পুহিলে ভালো লাগে।
চবে পুহিলে ভাল, দু ঘৰ এঘৰে পুহিলে, অকলে, অকলে পুহিলে, অকণ কাষৰ মানুহে অশান্তি পাই, সেইকাৰণে ইঘৰকে সিঘৰে, সিঘৰকে সিঘৰে, দেখি চবে আনি লৈছেটো আচলতে বেয়া কথাও নহয় বাৰু, চবে হেৰি কৰি মকা মিলাকে হেৰি কৰিছে আৰু।
অ'।
সেইয়াই আৰু, তাৰপিছত ৰাতিপুৱা কিবা কাম।
অ', ৰাতিপুৱা এতিয়া তাকে, ৰাতিপুৱা ৰুটি চব্জি বনাই খোৱালোঁ এবাৰ। আকৌ এতিয়া মানে সেয়া আছে বনাবলৈ, ভাত-পানী বনাম আৰু এতিয়া। তাকে এতিয়া, বনোৱা আগত বোলো ফোন এটা বোলো আজি কৰা নাই বোলো মই, সেইকাৰণে আজি কৰিছো বোলো, অ', খবৰ খবৰ এটা বোলো অ', মনত পৰে এবাৰ হ'লও ফোনটো হ'ল যেতিয়া, এতিয়া। আহ, ফোন নহওতে বেলেগ কথা হয়, আগৰ দিনত, এতিয়া ফোনটো আহ কাক ফোন এবাৰ কৰিম, মন-মনত পৰি যায় অ'। মনত পৰি থাকে, হয়, হয়।
কথা পাতাতে
কথা পতাত অ', এবাৰ হ'লেও পাতি ল'লে মানে ভাল লাগে আৰু অ', উম, দিনটো লৈ।
সেইটোৱে আৰুনো কি আজিকালি মানে ফোনটোৱে সুবিধা দিলে কি ঘৰত নোযোৱাকে কাম হয়।
অ'।
হ'ল ন এতিয়া চোৱা আগতে এতিয়া কিবা এটা হ'লে মানুহে ঘৰ যাব লাগে খবৰ খাতি নাপায় খবৰ দিবলৈ মানুহ এটা মানুহৰ ঘৰত আহিব লাগে। হয়নে নহয় বাৰু আজিকালি মানে ভাল হ'ল আৰু যিমানে তোমাৰ বিপদ আপদ বুলি ক'লে মানুহে পটককে গম পায়। খা খবৰ এটা ল'ব পাৰি তেতিয়া দিয়াচোন ঘৰৰ মানুহ খিনি নিজৰ বাই ভনী বা লগৰীয়া বিলাক লৈকে মানে দিনটোত এতিয়া আমি মন গ'লে যেবাই পাৰোঁ সেইবাৰে কৰিব পাৰোঁ। হয় নে নহয় আগতেতো নোৱাৰো দিয়াচোন বাৰু যাব নোৱাৰি যেতিয়া আমাৰ এনেই আছোঁ বাৰু ৰ চোন তাই খবৰ এটাকে লওঁ বা এইটো সিহঁতে বতাহ ধুমুহা আহিছে সিহঁতৰ ফালে হৈছে চেনে নাই বা এনেকুৱা যি মানে যেনেকুৱা সমস্যাই নহওঁক আৰু ভাল সমস্যা বেয়া সমস্যা চবে পাতিব পাৰি হয় উম সেইটোৱে ভাল
পেলাই হেৰি কষ্টখিনিও নহয় সময়খিনিও বাচে অ'এনেই
মানুহৰ ঘৰত ফুৰিবলৈ যোৱা সময় মানুহৰ নাইকিয়া হ'ল।
নাইকিয়া হ'ল আজিকালি হয়।
মানে কি ধৰা তুমি কিবা তোমাৰ ঘৰত কিবা সকাম পাতিছা বিয়া বাৰু এখন হৈছে কিবা এটা হৈছে। সেই তেতিয়াহে মানুহৰ ঘৰত মা যাব পাৰে সেই কাৰণে মানুহে আজিকালি কি কৰে বিয়া-সবাহ পৰাপক্ষত নেৰেই কিয় নেৰে এনে যাবই নোৱাৰে আৰু তেতিয়া চবকে লগ পোৱা যায় হয়। ভালো লাগে আৰু তেনেকে অ' তেনেকে যোৱা যুৰিটো নহ'লে মানুহৰ মাজত মানে একতা মিলা প্ৰি তি মৰম চেনেহ আত্মীয় কোনো হেৰি নাইকিয়াই হৈ যাব। নাইকিয়াই হৈ যাব সেইকাৰণে লাগে মানে সেইটো হয়।
চবৰে দিয়ক সেইটোয়ে হৈছে মই ভাবোঁ মই হে যাব নোৱাৰা হৈছোঁ কতো।
নহয় নহয় চব চব ন ঘৰত কাম থাকে ন মানুহ চব ব্যস্ত হৈ থাকে যে। সেইটো ভালেই অৱশ্যে আৰু আজিকালি ল'ৰা ছোৱালীক লৈ বস্ত হয়নে নহয় বাৰু।
হয় উম।
আগৰ ল'ৰা- ছোৱালী আৰু এতিয়াৰ ল'ৰা- ছোৱালী পাৰ্থক্য গম পাইছা। বহুত পাৰ্থক্য থব যাব লাগে আনিব যাব লাগে এতিয়া ল'ৰা-ছোৱালী একেই। হয়নে নহয় ল'ৰা-ছোৱালী একেই একেই কিন্তু মানে পৰিৱৰ্তনটো কেনেকে
বেলেগ তাৰ মানে আজিকালি সৰু পৰাই দিয়ে থব লাগিবগৈ হয় নে আগতে ছয় বছৰ হ'লে পঠিয়াই দিয়ে। এতিয়া পাঁচ বছৰ চাৰি বছৰতে দিয়ে স্কুলত নাম লগাই থ'বত লাগিবই তেনেকুৱা নিচিনা না আকৌ আনিব লাগিবই মানে সেইটো কাৰণে সময়টো হেৰি হৈ
বাৰু ঠিকে আছে দিয়া মই পদুনা খিনি বাচিও আছোঁ। পতা পত লৈ যাওঁ দেৰি হব যে দেই পিছত কথা পাতিম হা।
অ', অ' হ'ব হ'ব